হেল্ল'?
শুনিচা, নেহ? বন্ধু?
ল, খোজনে লওঁ, অ'। অ', বাকি কি কৰি আছা?
আছোঁ ৰ'বা, তুমি?
ময়ো এনে আছো ৰ'বা।
এনেই আছোন ভাত পানী খোৱা নাই ৰ'বা। খাম আৰু কে
অ', ঠিকে আছে, বাৰু আজি ডিজ য, মানে আহ। আজি ডিজিটেল ভাৰতৰ বিষয়ে অলপ কথা পাতো নেকি, মানে, কি উন্নয়ন হৈছে ডিজিটেল ভাৰতেদি।
অ', দিয়াচোন। কোৱা তুমি কোৱা ডিজিটেল ভাৰতৰ বিষয়ে। পাৰি! পাৰি! ভালেই, ভালেই। ভাল, ভাল, ভাল বিষয়টো।
ভাল বিষয় ন? চ! ত তুমি কি বুলি ভাবা কি, কি উন্নত হৈছে ডিজিটেল ভাৰতৰ মানে। হয়!
ডিজিটেল ভাৰতৰ ভালে হৈছে ডিজিটেল ভাৰতৰ আমাৰ মানে ভাল হৈছে মানে তোমাৰ, এই এইটো য কয় ইউ পি আই তোমাৰ যে পইচা পাতি পঠাব পাৰি।
হয়! হয়! আজ কালি মানে ঘৰতে অনলাইন পইচা পাব পাৰি।
অনলাইন পঠাব পাৰি, ঘ ঘৰত বহি একাউণ্টত বেংকত যাব নালাগে। উম!
ঘৰত বহিয়ে চব কাম কৰিব পাৰি, অনলাইনো কিছুমান কাম কৰিব পাৰি পাৰ্ত টাইম।
হয়! হয়!
সম্ভৱ হৈছে ন?
হয়! হয়! হয়!
হয়! ব
আৰু তুমি কোৱাচোন?
আৰু মই বহুত মানে সুবিধা হৈছে যেনে আনিলে কচিং আছে যেনেকুৱা, যেনেকুৱা মানে পি ডাব্লিউ ডি তাৰপিছত ফিজিক্স ৱালা।
হয়!
এ তাতে মানে আমি অফলাইন ক্লাছ নকৰিলেও, অনলাইন ক্লাছটো কৰিব পাৰি ঘৰতে বহি।
হয়! হয়! আৰু তোমাৰ মানে কি ঘৰত ববহি ক্লাছ কৰিব পাৰি যি
ঘৰ ঘৰত বহি ক্লাছ কৰিব পাৰি তাৰপিছত, ঘৰতে বহি ঘৰতে বহি কিছুমান অফিচৰ কাম কৰিব পাৰি, আজিকালি অনলাইনত।
হয়! আৰু তোমাৰ মানে কি কিছুমান বস্তু নাজানা বস্তু তুমি মাৰি দিলে গম পাই আৰু
হয় হয় আজিকালি অনলাইনৰ স নাজানা বস্তুতটো পতকে মানে আহ মোবাইল মাৰি দিলে আহি যায় মানে অ অনলাইনৰ অনলাইন মান মানে হৈও বহুত মানে ডিজিটেল ভাৰত হৈও মানে বহুত সহায় হৈছে আমি নাজানা বস্তু ত খনত জনা হোৱা আগতে নাজানা বস্তু বেলেগে বেলেগক সুধিব লাগিছিল এইটো কি আছিল এইটো কি আছিল এত এত যেতিয়া পৰা মানে ইণ্টাৰনেট সেৱা আহিছে ভাৰতৰ, তেত তেতিয়া এতিয়াৰ পৰা আৰু মানে সুধিব নালাগে আৰু তুমি নিজৰ নিজে, নিজে গম পাবা চাপ'জ তুমি তুমি এটা মানে ইংলেণ্ড কেতিয়া মানে তা মানে ইয়া হৈছিল মানে ইণ্ডিপেণ্ডেণ্ট হৈছিল ইংলেণ্ড চাপজ তুমি নাজানা এতিয়া নেটত মাৰি দিও ইংলেণ্ড নাই একো কেতিয়া এষ্টাব্লিচ হয়নে নাই?
তোমাৰ মানে কি চব বস্তুৰ ক্ষেত্ৰতে হৈছে মানে কি, তুমি কিবা পঢ়াৰে নাজানিলে কিবা এটা বস্তু জানা নাই তুমি এটা অংক এটা জানা নাই তুমি তুমি এটা এ কিবা এন মানে কি প্ৰশ্ন এটা জানা নাই তুমি আকৌ গুগলত মাৰি হ'ল ইন্টাৰনেট মাৰি দিলে তুমি সেই উত্তৰটো আহি যাব
ইণ্টাৰনেটত মাৰি দিলা হয় আৰু আমি আগতে বহুত বস্তু মানে বহুত নিউজ মানে এ নিউজ পেপাৰতে গম পাইছিলো বহুত নিউজ এতিয়া মানে যেতিয়াৰ পৰা মানে এ যেনেকুৱা ফেচবুক আহিছে তাৰপিছত ইনষ্টাগ্ৰাম আহিছে বা হোৱাটছএপ আহিছে তেতিয়াৰ পৰা আমি টুইটাৰ আহিছে
তোমাৰ মানে কি এনে তোমাৰ মতে ভাল নে বেয়া?
ইনষ্টাগ্ৰাম চোৱা মানে যদি তুমি ভাল কামত ব্যৱহাৰ কৰা ইনষ্টাগ্ৰাম ফেচবুক, ভাল যদি তুমি বেয়া কামত ব্যৱহাৰ কৰা ত' বেয়া ত তাতে ভালখিনিও আহে বেয়াখিনিও আহে ভাল মানে কি যেনেকুৱা নিউজবোৰ মানে আমি কিছুমান তথ্য পোৱা যাওক তাৰে পৰা ভাল ভাল নিউজ পাও, মানে আজি অমুকত এইটো হৈছে এইটো হৈছে আজি তাতে জুই লাগিছে কিবা লাগিছে। নিউজতো চাব, হয় হয়, মই এইটো কোৱা নাই, মই কৈছোঁ যে আগত এইটো টিভিও ইমান নাছিল চ হয় নে নাই টিভিও ইমান নাছিল। চবৰে, চবৰে ঘৰে-ঘৰে চবৰে ঘৰে-ঘৰে তাৰ পিছত আগতে নিউজ পেপাৰতে মানুহ হয় নিউজ গম পাইছিল, বেছিভাগ এতি এতিয়া মানে ফেচবুক হৈ কাৰণে মানে- মানে ইণ্টাৰনেট সেৱা হৈ কাৰনে মানে মানুহে ঘৰতে বহি ক'ত কি চলি আছে, চব গম পাই যায় মানে ক'ত কি নিউজ হৈছে।
মানে মই ভাবো, হয় হয়, মই মানে ভাবো মানে ইনষ্টগ্ৰামটো মোৰ হিচাপত মানে কি কিমান ভালৰ কামত ইউজ হয়। এতিয়ালৈকে, মানে কি তোমাৰ ইনষ্টাগ্ৰামত আমি কি বৰ বেছি কি চাওঁ তোমাৰ, ৰীলছ বোৰ চাওঁ।
কেতিয়াবা মানে ভাল ৰিলচৰ মানে আহে, মা মানে কি কেতিয়াবা নহয়, টা তাৰে ভিত তাৰ যোনটো বহুত দৰ কেতিয়াবা দৰকাৰী- দৰকাৰী ৰিল চোৱা আহে গ'ল।
এ ৰিলচ আহে, হয়-হয় আহে হয়, মানে ৰিলচ ধৰো মানে তেনেকুৱা মানে ৰিলচ বোৰ মানে আজিকালি ৰিলচ আহি থাকে তোমাৰ, ৰিলচৰ ওপৰত বেছি গুৰুত্ব কিন্তু ইনষ্টাগ্ৰামত আৰু বেলেগ কিবা ভাল-ভাল বস্তু আছে কিজানি।
আহে আহে-আহে, আছে আছে- আছে। তাকেতো ইন ইনষ্টাগ্ৰাম আৰু ফেচবুক টো প্ৰায় মানে একে, ইঞ্চ গ্ৰামত আমি নিউজৰ বিষয়ে জানিব পাৰো, ফেচবুকত ত' আমি এইটো বিষয়ে জানিব পাৰো, যেনেকুৱা আজি- আজি এইবাৰ স্কুল বন্ধ আছে বা অহাকালি স্কুল বা কলেজ বন্ধ আছে, তুমি কলেজৰ পৰা মেছেজ দিয়াৰ আগতে মানে ক'ত গম পোৱা নিউজত গম পোৱা, দে কালি অ অস সম্বন্ধ আছে ক'ত গম পোৱা নিউজত গম পোৱা নিউজটো ক'ত চোৱা ফেচবুকত-ফেচবুকত বাত টি টিভিতো আজিকালি মই-মই জানাত বেছিভাগে টিভিত নিউজ নাচাই আজিকালি, যেতিয়াৰ পৰা মানে মো মোবাইল আহিছে, স্মাৰ্টফোন আহিছে যেতিয়াৰ পৰা ডিজিটেল ভাৰতৰ হয় নে, এই স্মাৰ্ট ফোন যেতিয়াৰ পৰা আহিছে মই জনাত ত' মানে মানুহে বেছি টিভি ইউজ নকৰে, মোবাইলতে চব বস্তু পায় ন আজিকালি।
হয় আৰু মানে কি মানে আৰু হয় আৰু মোৰ হিচাপত কিন্তু হোৱাটছএপ টো ভাল কামত ব্যৱহাৰ হ'ব দা
হয় হয় হোৱাটছআপ ভাল এ ভাল হোৱাটএপত মানে শুনা হোৱাটএপ মানে কি কাৰে ইউজ কৰে আগতে তুমি কাৰবা চিটি পঠাব লাগে মানে কাৰবা কিবা এটা মানে মাতি লাগে আলহ কব মাতি লাগে বা কিবা মেজ প লাগে মানে কিবা দৰকাৰ কামৰ কাৰণে তেতিয়া তুমি পষ্টমেদি চিঠি পঠাব লাগিছিল মানে আগৰ সময়ত হয় ন নাই এতিয়া যেতিয়াৰ পৰা মানে ইণ্টাৰনেট তেতিয়াৰ পৰা তুমি মানে ইিয়াৰ মানু মানে তুমি অসমত থাকি কেনেে ৰাজস্থান মানুহৰ লগত কথা পাতিব পাৰিবা ৰাজস্থানৰ মানুহৰ লগত
হয় মানে কি হয় হয় এতিয়া মানে কি তুমি পলাই গোটাই খিনি এতিয়া মই অলপ কম নেকি তোমাৰ
খ কোৱা
মানে আৰু তোমাৰ ইনষ্টাগ্ৰামেই হওক ফেচবুকে হওকমাৰ এইবিলাক আৰু কিাৰ চচিয় মিডিয় টুইটাৰ হওক
হয় হয় হয়
টুইটাৰ আৰু তোমাৰ কি আছে তোমাৰ ইউ পি আই বিলাকো আছে ফোন পে গুগল পে গুগল পে'টো বহুত সুবিধা আ মোৰ হিচাপত ই পি আইত বহুত ই পি আইত কিন্তু বুতুবিধা হৈছে
হয় হয় বহুত সুবিধা হৈছে এ এতিয়া
পইচা নাই কিন্তু ইউ পি আছে তুমি মাৰি কিিনু তাত পঠাই দিব পাৰিবা ইা এতিয়াাতো তোমাৰ দোকানে
ফুৰিব যোৱা বুলি নহয় মানে তোমাক হেল্প এটা লাগিল দৰকাৰী হেল্প লাগিল তোমাক ইমাৰ্জেঞ্চিত ক'ত বা কিবা এক্সিডেন্ট হল তুমাৰ বা দুখ পালা তেতিয়া লগৰটোক ফোন কৰিলা পা নাই ম দা এতিয়া লগৰটো লগালগ দিল আগতে মানে তুমি চাব আহ আহিব লাগিছিল তাৰ পিছত পছতেে লৈ গৈছিলা হয়
আৰু তোমাৰ তোমাৰ মানে হেৰি হৈছে মানে কি এতিয়া তাৰ মানে তোমাৰ নগদ ধন লগত নাথাকিলেও হয়
আহ অ এ হয়', হয', যেতিয়াৰ পৰা ডিজিটেল ভাৰতৰ মানে যেনেকুৱা ভিম ইউ পি আই আই ডি আহিছে ভীম গুগল পে' তাৰপিছত। ফোন পে। তাৰ পিছত অ আৰু ফেন আৰু ইয়াতে কি কয়। এই যি পে ফোন পে। উম নাবি ইউ পি আই
হয়', হয', আৰু তুমি বজাৰ চজাৰ বজাৰ চজাৰ কৰিব লাগিলে এতিয়া মানে কি এমানে কি তোমাৰ হয় আৰু এতিয়া
ইউ পি আই ইউ পি আই দি কাৰণে মানে কি সুবিধা হৈছে এতিয়া তুমি কেচ কেৰি নকৰিলেও হ'ল মানে আগতে পইচা পকেটত লোৱাতে বহুত জেগাত হেৰাই যায় ন।
টিকেট হক ট্ৰেইনৰ টিকেট তুমি অনলাইননে কাট ব পাৰব এতিয়া।
অ', অনলাইনে কাটিব পাৰি অ', অ', অ', এই এইটো তুমি ভাল কথা কৈছা অ।
ট্ৰেইনৰ
ফ্লাইটত বাৰু তুমি ক'তবা ফুৰিব যায় চা তাৰে হোটেল তুমি ঘৰৰ ঘৰতে বহি আগৰ পৰা অলপ
হয়, হয় হয় হোটেল বিলাক কৰিব পাৰিবা হয় এইটো আৰু গোটেই
আগৰে পৰা ডিজিটেল ভাৰত
আৰু লাহে লাহে ডিজিটেল যেনেকে কেইদিন মান পাছত আহিছই এই আই বুলি। ইংলিছত আহি যাব এ আই বুলি।
হয়।
সেটোয়ে মানে ভাল লাগিছে অলপ ঠিক আছে বাৰু, ভাল লাগিলে আজি কথা পাতি।